হেল্ল'।
অ' কোৱা।
কোৱা তুমি কোৱা।
মই কওঁ মই কথা কোৱাত বহুত ভাল হয় মই গোটেই ৰাতিটো কৈ থাকিব পাৰিম।
কৰি
তাকেহে আৰু।
পিছে খানা বনালা নে বনোৱা নাই।
খানা বনোৱা হৈ আছে কাৰণ মা আছে ন মোৰ এলাহ লাগিছে।
অ' মা বনাই আছে কি বনাই আছে মায়ে?
উম আজি আইটেম বহুত কেইটা।
অ' কচোন। কি?
হা।
কি কি আইটেম আছে আজি?
প্ৰথমেটো আছে আহ কি কয় টেঙা মোৱা, টেঙা মোৱা পাতৰ লগত কচ মাছৰ আঞ্জা।
তাৰপিছত।
তাৰপিছত আছে। লোকেল মাছৰ লগত টেঙা তৰকাৰী অ' নহয় লোকেল মাছৰ লগত বিলাহী আলুৰ তৰকাৰী।
বিলাহী আলু তৰকাৰী আৰু
তাৰ লগত আছে লোকেল মুৰ্গীৰ লগত কলডিল।
বা আৰু
আৰু আছে তাৰ লগত পোলাও।
ইলাবাদ। পোলাওটো তুমি চাগে বনাইছা? নহ'লে মায়ে বনাইছে।
পোলাওটো মায়ে বনাব আজি । মানে অলৰেডি বনাইছে ।
উ। অ' বনাইছে হৈ গ'ল চব কমপ্লিট ।
মানে পোলাওটো কমপ্লিট হ'ল, মাছ কমপ্লিট হ'ল, এতিয়া মাংস আৰু লোকেল মাছটো হৈ আছে আৰু মানে পোলাও অলপ বনাইছে যাতে মাংসৰ লগত চবে টেষ্ট কৰিব পাৰে আৰু ভাত বনাইছে যাতে মাছৰ লগত চবেই খাব পাৰে।
কম্বিনেচন ভাল বনাইছে। আৰু
হা
আৰু কম্পানীটো ভাল হৈছে ।
অ' মানে অ' প্ৰথমতে পোলাওৰ লগত মাংস টেষ্ট কৰিব চবে অলপ-অলপ-অলপ তাৰপিছত মাছ মাছৰ লগত ধুনীয়াকে ভাত খাব ।
ভালে দিয়ক ।
মানুহ আছো, কেইজন আছো। এ' মহা-মাহী উম সৰু অ' ডাঙৰ ভাইটি, সৰু ভাইটিয়েটো খাব নোৱাৰে অহ। তো মই মোৰ ভন্টি, মা, দেউতা আৰু মোক খুৰাৰ ল'ৰাটো ছ, আঠজন।
আঠজন।
অ' আঠজন আৰু এটা কেঁচুৱা পোৱালি যোনটো খাব নোৱাৰে, ন'জন, আঠজন। ডেজাৰ্টত আছে মই বনোৱা মেংগো আইচক্ৰীম ।
অ' মেংগ আইচকিম আজি এতিয়া বনাবা তুমি ।
বনালো অলৰেডি বনাই থোৱা আছে।
বা পুৰা স্পীড।
উম, কিন্তু আমি এনে ডিজাৰ্ট বুলি মনোৱা নাই যে আমি অসমীয়া মানুহ।
ভালে খোৱা ভাল খানা হৈ
আমাৰ ভন্টি মানে আহিছে নাৰ্ছিং কৰি থাকে ন' তাই হোষ্টেলৰ খানা খাই ন'
খাই খাই পকি গৈছে তাই
ৰবা দে এক চেকেণ্ড
হুম-হুম।
হেল্ল' হেল্ল'
হ কোৱা হয় কোৱা?
অ' অ তাই মানে হোষ্টেলৰ খানা খাই সেইকাৰে মানে তাইৰ কাৰণেে স্পেচিয়েলব বনোৱা
বা
মায়ে কালি ৰাতি অ' আমাৰ মা। আমাৰ মৰমৰ ছোৱালী। তাইক কালি গুৱাহাটীলৈ যাওঁতে মানে তাইক। লৈ আহিছে। তাৰপিছত এতিয়া মানে কালি আহি। অ' হোষ্টেলৰ পৰা লৈ আহিলে তাৰ পিছত কালি আহি লৈ পেলাই প্ৰথমতে তাই চিকেন খাই ভাল পাই সেইকাৰণে চিকেন বন। বনাই লৈ পেলাই উ মাংস মাংস ভাল ৰাতি খুৱাই লৈছে তাৰপিছত দিনলে থৈ দিছে আকৌ ৰা ৰাতিপুৱাই পোলাও বনাই মেলি চিকেনৰ লগত পোলাও খুৱাইছে।
ৱা মজা দেখোন
তাৰ পিছত দুপৰীয়াও আকৌ পোলাও খিনি প দিনত বনোৱা পোলাও থৈ দিছে দুপৰীয়াও পোলাও লগত। চিকেন খাইছে। মাছ মাংস চব। খাব কাইলৈ ৰাতিপুৱা। তাই দি পঠাব।
মজা
বেলেগে আৰু।
ভালে দুছুমান ভাল পাৰ। চবেই
হম- হম
ভাল পাৰ্টি চলিব আজি
হয় ন পাৰ। কিটোহে এতিয়া কি হয়।
মোৰ ভণ্টিক সুমুৱাই দিছ নেকি ইয়াতে।
ভণ্টি অ ভণ্টিও কৰি আছে। তোমাৰ যদি এক্সট্ৰা মানে মানুহ লাগে তেতিয়াাহলে তাইৰ লগতো পাতিব পাৰা।
অ' সেইটোও পাৰে ই আমাৰ গ্ৰুপত আছে নেকি।
কোন
আমাৰ ভণ্টি
অ 'আছে তো
কি নাম?
ঠিক আছে হ'ব।
উম মানে বেছি বেছি মানুহ হ'লে বেছি ভাল ন
বেছি মানুহ বেছি ভাল বতিি সি চাগে অলপ বিজি অলপ বিজি থাকিব নেকি এ ক্লাছ
মানে তাই সন্ধিয়া টাইম খিনি নাথাকে পাঁচট মানৰ পৰা ফ্ৰয়ে থাকে
বছফো ফ্ৰী হৈ যায় ন
উম
তাললে
উ
তোমালোকৰ কি বনাইছে
কি বনাইছে বনাব হে দেউতা মা নাই আজি ঘৰত মা গৈ বাহ চট
আচ্ছা আচ্ছা তোমাৰ কি বিজনেচ আছে
মোৰ কি
তোমাৰ কি বিজনেচ আছে
মোৰ বিজনেছ কাপোৰৰ
আচ্ছা আচ্ছা মালিগাঁওতে
আছাৰ
আচ্ছা আা অ কৈছিলা জেগাৰ ফালেে পাহ
ভৰি গছ ভৰি গ গান জল দি
নাই মানে ইয়াতহে কথা পতা হৈছেটো মানে ইয়াত বহুত মানুহৰ লগত কথা পতা হৈছে বহুতো নহয় বা দুজনী আহ এজনো আমাতক বহুত ডাঙৰ বাৰু তেওঁ
উম হুম হ
মই নিজ চবৰে লগতে পাতো বুলি পতা নাই কিন্তু মানে কি হয় যে এনেকে কৈ থকা যায় ন যে মোৰতো এজনী চিনিয়ৰে ওলালে
তোমাৰ চিনিয়ৰ
উম
বা সোক ৰেফাৰেন্ঞ্চ কোনে কৰিছিল তুমি কৈছা কোনোবা বেলেগ কৰিছিলা
নাই নাই মই কৰা নাই মানে কিডেল মোৰ চিনিয়ৰ ওলালে
এই কৈ চ চব অসমে কি ক
উম তাকে আৰু
ম আৰু কোৱা তুমি কোৱাই তুমি আছো মোৰ ঘৰ খানা পনাা শটো কৰিি ন
অহ', সেইটো কি বনাইছে?
ততে পনীৰ আনিছে মোৰ কাৰণে। গদান ফিচ হৈছে, আৰু বৰ ভেজিটেৰিয়ান।
প্ৰপাৰলি প্ৰপাৰলি ভেজিটেৰিয়ন,
প্ৰপাৰ একদম প্ৰপাৰ,
মানে মাছ মাংস এ একে মানে বাৰ লৈ কথা আছে নে একেবাৰে না।
এ মাছ প সৰু সৰুত খাইছিলো মই, যেতিয়া মই ক্লাছ ছিক্স ছেভেন পাইছিলো ছিক্স ছেভেন পোৱাৰ পিছত মই এ ভ্ৰৱণৰ এখন দীক্ষা এ ললোছ মই সৰুৰ পৰাই তেতিয়া মানে মোক মহাৰাজে কৈ দিলে আজি চাব নোৱাৰ অহ ', ক
আচ্ছা, তোমালোকৰ গোটেই ঘৰখনে ভেজিটৰিয়ান।
নাই- নাই- নাই মোৰ মই খালী ভেজিতেৰিয়ান, বাকী দেউতা মা ভাইটি চব খায়।
আচ্ছা। আই ড'ন লাইক
বুজা নাই, কি ক'লা তুমি?
ঘচ ফুচ খানা হ'মকো পচণ্ড নেহি। মানে হেৰি কি আছিলে ভেজিটেৰিয়ান, মানে এইবিলাক ভাল নালাগে। এইয়া মই মইতো প্ৰ মইটো প্লপাৰ নন ভেজিটেৰিয়ান।মই মানে এনেকুৱা নন ভেজিৰিয়ান যে মই হোটেলত যদি সোমালো, ধৰা বহুত দামী হোটেলত গৈ লৈ সোমাইছো হম ', কেনে বা যদি কৈ দিয়ে মোক ভেজিটেৰিয়ান বুলি, মই লগা লগ উঠি অহা মানুহ, লাজ চৰম একো নাই ভাই ভেজিটেৰিয়ান ন- ন- ন-ন
নন ভেজিটেৰিয়ান লভাৰ হৈ গৈছে,
হা
নন ভেজিটেৰিয়ান লাভাৰ হৱ তাৰ মানে,
মই- মই নোৱাৰোৱে মানে মই দু হোটেলত যাওঁ ৰেষ্টুৰেণ্টত যাওঁ মই তাৰ পিছত গৈ লৈ পেলাই সোধো যে মোক চিকেন ফ্ৰাইড ৰাইচ লাগে, তাৰপিছত যদি কেনেবাকে কয় যে আমাৰ তাত চিকেন এভেইলেবল নাই নাইবাতো এগ ল'ব লাগিব নাইবা ভেজ লব লাগিব, ন-ন-ন- ন- ন উইডাউত চিকেন ন- ন ।
চিকেনতো চলো আপ কৰা, ষ্টচাৰ কাক বেছি কৰা চিকেন ন মাটন ন পৰ্ক!
হম ',
চিকেন ইজ নাইচ। চিকেন খালে বোলে ভাল। শুনিছো,
চিকেনটোো প্ৰটিন হয় আৰু এটাই কথা নহয় চিকেনটো একো কামৰ বস্তু নহয় বুজিছা নাই ৰাতিপুৱা ৰাতিপুৱা উঠি মানুহক ক কো ক কু সহতি সি জগোৱাৰ বাহিৰে কিডাল নকৰে
কনেটোো কৰপৰা আহ কনেটোো কৰপৰা আহ
মত বিলাক খাওঁ আমি
অ হয় নেকি
তেতি তুোক তোমাৰ দোকানদাৰ ক কিটো পত হয় মাইক ফোনটো দি
এই মই নিজে ভাবি ল মই ভাবিলো যে ইটো মত ত অ হৈ গল হনে
ম ম বল দিা কচ
আৰে নিজৰ মনৰ লগত কথা মনটো যদি মানিছে চবদেই মানি যাব
হয় নে শ ক মন মানস
আচ্ছা ঠিক আছে তেন্তে মই আহ ঠিক আছে বোলো মই মানে চাই আহগে কিমান খিনি অ যোগাৰ হৈছে মোক হেল্প লাগে নেকি নাইবাাতো ভাইটিয়ে কান্দি আছে ন ভাইটিৰ ওচৰলৈ যাও তুমি ফোনটো কাটি দিয়াচোন মৰে এপাক কাটি লোৱা নাই
ঠিক আছে দিয়া
উম উম
উম